হেল্ল'
হয়
নমস্কাৰ কাৰা
নমস্কাৰ নমস্কাৰ
কি কৰি আছে
মই এতিয়া কৰি আছিলো মানে মোৰ নেটটো পোৱা নাছিল
অঅঁ
নেটৰ কি হয় ইণ্টাৰনেটৰ মই কিতাপ চাই আছিলো তাৰমানে
অঁ আচ্ছা আচ্ছা
হয়
মানে কি নেট পোৱা নাছিল অঁ ইন্টাৰনেট
ডাটাটো মানে পোৱা নাছিল ডাটাটো পোৱা নাছিল
আচ্ছা আচ্ছা
হয় হয় মানে ডাতাটো মোৰ ইমান প্ৰব্লেম দিছে কিয় কাৰণত সেইটো মই ভাবিব পৰা নাই
মানে অ চিগনেলটো উইক আছে তাৰ ছিগনেলটো
অহা যোৱা মানে চিগনেলটো
আপোনাৰ এৰিয়াত চিগনেলটো উইক আছে তাৰ কাৰণে আপোনাৰ ডেটাটো এ কেনেকুৱা আছে শ্ল' হৈ আছে মোৰ আমাৰো মৰো হয় কেতিয়াবা কেতিয়াবা হয়
হয় এক এতিয়া মানে
এতিয়া আপোনাৰ মানে আঁকি আনলিমিটেড পেগ প্লেন ৰিচাৰ্জ কৰি
আনলিমিটেড পেক ৰিচাৰ্জ অ সেইটোৱে হয় আজিকালি পেগটো আনলিমিটেড যিটো সিটোৱে
আচ্ছা এইটো ম মানে আনলিমিটেড কিমান মানে ৰিচাৰ্জ কৰে
মোৰ থ্ৰী ফৰট টি নাইন ৰিচাৰ্জ কৰোঁ
থ্ৰী ফটি থৰ্টি নাইন আচ্ছা আচ্ছা
আৰু আগতে শেষ হ'লে মানে নেটৰ এটা পেক আছিলে বত্ৰিশ টকা আছিল নেকি
উম হম
মানে মই এক্সাৰচাইজ কৰিছিলো শেষ হলেই
আ আপুনি কিমান জিবি ডাটা কৰি পায় মান
ডাটা টো টু জি বি কৰি উপায় নেকি আৰু হেৰি ফাইভ জিৰ বোলে নেটটো ফ্ৰী থাকে
হয় হয় হয় ফাইভ জিলিমিট টেড ডেটা থাকে আলিমিটেড ইণ্টাৰনেট থাকে আপুনি যি মানি ব্যৱহাৰ কৰি দ পাৰে ফাইভ জি ফাইভ জি মানে চিম টো লোৱাৰ কাৰণে মানে আপোনাৰ মোবাইলটো মানে ফোনটো মানে কম্ফৰ্টেবল হ'ব লাগিব।
হয় মানে মোবাইল টো ফাইভ জি হ'ব, হ'ব লাগিব নেকি?
ফাইভ জি হ'ব লাগিব। হয়। তেতিয়াহে আপোনাৰ, আপোনাৰ চিম, হয়, চিমখন তাতে মানে ছাপোৰ্ট কৰিব। চিমখন মানে লগালে, আপোনাৰ হয়, কানেক্ট হ'ব। তেতিয়াহে নেটৱৰ্কটো পাব।
মানে কি ফ'ৰ জি চিম নহ'ব আৰু?
ফ'ৰ জি চিম এতিয়াতটো চাওক, চব কোম্পানীৰে এতিয়া চব মই নাম নকওঁ চবৰে এতিয়া মানে ফাইভ জি চিমে ওলাইছে, আৰু ফোন বিলাকো এতিয়া মানে কোম্পানীৰ ফবিলাকৰ স্মাৰ্ট ফোনটো ফাইভ জিয়ে ওলাইছে এতিয়া। এতিয়া বহুত কম দামতে ফাইভ জি ম ফাইভ জি মোবাইল পায় তো, এতিয়া এটা মানে ফাইভ জি মোবাইল এটা লৈ ল'ব। ফোন এটা লৈ ল'ব। তেতিয়া ফাইভ জিটো ডাটা টো আনলিমিটেড ব্যৱহাৰ কৰিব পাৰিব, যিমান চাই দিনটো। কোনো মানে ৰেষ্ট্ৰিক্সন নাই। কোনো মানে, মানে এনেকুৱা মানে লিমিট নাই। আপুনি যিমান চাই মানে নে কোনো সীমা নাই আৰু অ অ, অসিমিত ডাটা থাক।
হয়, সেইটো হ'লে বহুত ভালে হৈছে নেট তো সেইটো চিষ্টেমটো, আগতে আমি বহুত কষ্ট খাইছো নেটৰ। কাৰণে বহুত কষ্ট খাইছোঁ মানে এটা গান চাব নোৱাৰি দহ টকাৰ কিবা তেনেকা
অকমান ডেটা পাওঁ সেইটো মানে এটা কিবা দেখিলে পত
গুচি যায় গান ডাউনলোড কৰিব নোৱাৰি নেট টো নেট আচ্ছা নেটটো কিমান চনৰ পৰা তটো
এইটোতো বহুত আগৰ পৰাই আছে দিয়কচোন বাৰু যেতিয়াৰ পৰা ৰেডিঅ' আ টি ভি এছ তেতিয়া ধৰক ইণ্টাৰ ইণ্টাৰনেটটো নাছিলে তেতিয়া
কোনে বনাইছিলে এইটো
সেইটো মই চাব লাগিব মই মানে আপুনি আজিকালি আ দুৰ্ডেল কৰিব পাই যাব
গুগল
হয়
হয় গুগলতে পাই যাম ন গোটেইখিনি হয় হয় অ আহ আজিকালি নে আজিকালি নেটৰটো মানে ভাল লাগা হৈছে নে টৰ চবখিনি পাই যায় ন
হয় আৰু অ এই মইতো ধৰক এই মানে ভোদাফোন আইদিয়া শুনা পাইছা ন ত' সেইটোত ৰিচাৰ্জ কৰাও সেইটোত ৰিচাৰ্জ কৰা সেইটো মোৰ নেটটো পাওঁ মই অ দুশ নিৰান্নব্বৈ টকা ভৰাওঁ মানে ৰিচাৰ্জ ভৰাওঁ অ প্ৰত্যেক অ আঠাইছ দিন মোৰ মানে বৈধতা হয় মই তাতে আ মানে আনলিমিটেড মানে অসৈম দেটা পাওঁ আৰু কল অসমিত আনলিমিটেড
হোম হোম
আঠাইশ দিনৰ বৈধতা
আঠাইশ দিনৰ ইমান দিন এৰে
উমচ
ক'ত লাভ বেছি হয় মানে
আঠাইশ দিন মানে এ এমাহে মানে যিটো ধৰে আৰু
হয় হয়
সেইটোৱে আৰু
বহুতে ভাল দেই মই নেটত বেছি
ফাইভ জি নহয় মোৰ মবাইলটো যিহেতু ফাইভ জি নহয় ফ'ৰ জিয়ে পাওঁ
তুমি তেনেহ'লে নে টো তেনেকে নোপোৱা আনলিমিটেডকে
নহয় মই ডেটাটো সীমিত পাওঁ আনলিমিটেড মোৰ
মানে কি মানে কি বাৰটা বাজিলে আৰু পোৱা আৰু
নহয় নহয় মই অসীমিত চৌবিশ ঘণ্টা অসীমিত কোনো সীমা নাই
ভদাফোন অ ভদাফোনৰ অ তেনেকোৱা এয়াৰটেলৰ নহয় নেটটো তেনেকোৱা কোৱা
হয় হ'ব বাৰু এই এইটো তাতো কিবা বি বহু ধৰণৰ প্লেন থাকে ন চাব তাতে থাকিব পাৰে
হ হ
ত সেইটোৱে আৰু আৰু আৰু মানে আমাৰ এৰিয়াবিলাকতো কিছু কিছু মানে কোম্পানীৰ নেটৱৰ্ক আছে যিবোৰ নেটৱৰ্কে মানে ধৰক উ অকমান মানে টাৱাৰটো কম থাকে চ' তাৰ কাৰণে চিগনেলটো কম পায় ফোনত তেতিয়া মানে ৰিচাৰ্জ কৰালেও মানে সেইটো কামত নিদিয়ে আমাৰ হয় ন চিগনেল তো নাপাই তেতিয়া আমি ইন্টাৰনেটতো ভালকে ব্যৱহাৰ কৰিব নোৱাৰো
হ এ নেটটো নেটটো
যদি আটকি আটকি যায় তে দিয়াতো অসুবিধা হয় ন
হয় আজিকালি নেট নহ'লে একো কম নহয়
হয় দিয়কচোন বাৰু এইটোতো চবৰে হয় কি আজিকালি আৰু ফোনটোতো আজিকালি মানে নেচেচাৰী হৈ গৈছে মানে ভাত পানী নহ'লেও চলিব দিয়ক ফনটো বাৰু লাগিবই মানে ফনটো লাগি দিবই আপুনি ভাত পানী নহয় ভও থাকে হয় কথা ককচোন স নে ছ
হয় হয় হয়
সঁচা নে
হয় আৰু নেটটো আপুনি নেটত কি চাই
আহ নেটত নেটত মই চাওঁ এই হেৰি মানে ইউটিউবতো বেছি চাওঁ মই আৰু মোৰ মানে কামৰ বস্তুবোৰ মানে চাওঁ আৰু আহ মই মানে ফিলিং চিনেমা এইবোৰো চাওঁ কেতিয়াবা কে কেতিয়াবা বেছিভাগ মানে মই ৰিচা অলপ অলপ চলপ ৰিচাৰ্চ শ্বপিং এইবোৰ বেছি চাওঁ মানে কোনটো মানে কোনটো বস্তুত ডিল দিছে কোনটো বস্তুত মানে অফাৰ দিছে কমত দিছে উম ত সেই ম মানে মই বেছি চাও আপুনী কি চাই
মই মই বিশেষ কৰি মানে ফিল্ম চোৱা হয়
উ
অ নেটত সেইটোৱে পজ চোৱা যায় নিউজ চোৱা যায় চিৰিয়েল চাওঁ ডান্স চাওঁ ৰিয়েলিটি দোচাও বিগ বছ চাওঁ এইবিলাকেই আৰু
আচ্ছা।
কি কৰে নো নেটত। ত সেইটোৱেইটো।
উম হম হম, মানে আপুনি বেছিভাগ মানে এই। অ কনটেন্ট যিবোৰ আছে মানে আজিকালি। আহ ওলাইছে, মানে এই মানে চিনেমা হওক বা। চিৰিয়াল হওক, আ মানে ধাৰাবাহিক যিকোনো। মানে আ নাটক। হওক সেইবোৰ চাই ন?
হয় সেইবোৰ।
বোৰ মানে বেছি
হা
সেইবোৰ বেছি চাই?
হয় সেইবোৰে মানে।
উম আচ্ছা বুজিলো। আৰু মানে কি কৰে? আৰু আৰু মানে, অঅ আৰু কি কৰে শ্বপিং শ্বপিঙৰ কৰে নে?
শপিং হয়। কৰ শ্বপিং কৰোঁ আৰু নেটৱৰ্কটো গাঁৱত নাপায় ন?
আহ গাঁৱততো নেটৱৰ্ক ভালেই আজিকালি।
আমাৰ গাঁৱত নাপায় আৰু ভিতৰুৱা গাঁৱত নাপায়।
আপুনি যিটো মানে আ। কোম্পানীৰ চিম ব্যৱহাৰ কৰিছে, সেইটোত মানে নাপায় নে?
হয় বেছি নাপায়।
তেনেহলে আপুনি চিমটো এটা কাম কৰিব, সলনি কৰি ল'ব। বেলেগ কোম্পানীৰ চিম ল'ব, সেইটো বাৰু আপোনাক মই পিছত। কৈ দিম। কোনটো চিম ল'ব লাগে, আৰু কি প্ৰ মানে এইটো। মানে কি প্ৰক্ৰিয়া? চিমটো ল'ব আপুনি? ত' সেইটো মই আপোনাক পিছত বাৰুকৈ দিম দিয়কচোন। আৰু এতিয়া মানে কি কৰি আছে মানে আপোনাৰ চাগে আপোনাৰতো ম ফোনটো বেয়া হয় ন মাজে-মাজে। চাৰ্জ নাথাকে ন। এতিয়া বাৰু সমস্যাটো ঠিক হ'লনে? আৰু কিবা সমস্যা আছে নেকি?
সমস্যাটো কেতিয়াবা হয় সমস্যা।
হম।
অ' ঠিক আছে, ঠিক আছে, ঠিক আছে ইয়াৰ বিষয়ে আৰু পিছত কথা পাতিম নেটৰ বিষয়ে।
হয় দিয়ক বাৰু দিয়ক বাৰু ধন্যবাদ দিয়ক দিয়ক জয় গুৰু।